হেল্ল'! একো নাই কোৱা, কি কৰিছ?
এনেই আছোঁ।
অ'।
অ'। তা পা ভাত চাত খালি নাই?
অ', খালোঁ খবৰ কেনেকুৱা ভাল?
ভালেই, তোৰ?
ভালেই, শুদা ভাত।
কেলে শুদা ভাত খাইছ?
মানে দুপৰীয়াতে খোৱা, আবেলি নেখালোঁৱেই। ভাইটিহঁতে কিবা কিবি আনিছিলে সেয়াকে খালোঁ।
কি আনিছিলে?
চিংৰা আনিছিলে।
অ'। একো নাই, কাপোৰ আনিলোঁ। হেল্ল'!
অ'।
অ', ক! বনালি দুটা দি তাৰপা হেৰি এইটো কি ফুৰিবলে গৈছিলি নি?
উম।
ক'ত অ', কেনেকুৱা লাগিলে ফুৰি পেনি?
মজা লাগিলে, খালি পানী হৈছে বহুত।
গুৱাহাটীত পানী নি?
উম।
কামাখ্যা কামাখ্যা মন্দিৰলৈ গ'লো। তাপা ফেনঞ্চি বজাৰলৈ গ'লো।
আৰু?
তাৰাপা তেনেকে নগলোৱেই
কেলে ন'গলি?
অ', এনে পুৰা বৰষুণ।
অ'।
পানী হৈছে তাত।
গুৱাহাটীট বহুত পানী ন'?
হুলস্থুল হৈ আছে তাত বহুত।
গ গুৱাহাটী মানে এনেকুৱা হয়, জেগাটো দ যে।
উম।
এজাক বৰষুন দিলে মানে গোটেই পানীখনি যায় হয় নাই বাৰু?
উম।
তাৰাপা হেৰী মোক লৈ যাব মোক লৈ যাব পাৰিলি হেতেন। পাই গুৱাহটি লৈ।
উম।
নিনিলি যে মোক এবাৰও নকৰিলি যে, ঘৰাহাটীলৈ যাম বুলি।
ক'বলে ন'হলে।
ক'বলেই নহ'ল এতিয়া অহা পিছত কবলেই ন'হল।
উম, কেতিয়াবা আমাৰ ঘৰলে আহিলে সোমাবি।
সোমাব লাগিব।
উম।
তই থকাকে আহিবিচোন বাৰু আমাৰ ঘৰলে এদিন।
অ', গলেতো থকাকেই যাম আৰু নাহো মাংস চাংস আনিবি আৰু থাকিয়ে দিম আৰু।
বাকী জেঠাই ঘৰলে আহি থাক শুনো আৰু কিন্তু আমাৰ ঘৰত নোসোমাৱ আকৌ।
অ'। হিংসা কৰি আকৌ।
তাকেহে।
উম।
সেইয়া ফ্ৰোগ চাবি আহ। তাৰপৰা কি কি আনিলি গুৱাহাটী পা?
গুৱাহাটীৰ পৰা লগৰ এজনীয়ে মানে ফ্ৰক এটা কিনিছে সেইকাৰণে মোৰ ফ্ৰক টো নিকিনিলো মানে দুইজনে মিলাই মেলি পিন্ধো। কাপোৰ কানি আনিলে ক'বালৈ যাবৰ সময়ত তাইৰ পৰাও আনো তাই মোৰ পৰা নিয়েহি।
তাৰপৰা মই টপ তিনিটা আনিলো তাৰপৰা কুুৰটি এটা আনিলো কুুৰ্তি দুটা তাইও লৈছে এটা তাৰপৰা এটা মই লৈছো। কুৰ্তী কেইটা বৰ ধুনীয়া কিন্তু।
তিনিশ। আহিবি পিছত এতিয়া মোক গৰম উঠিছে পথাৰ পা আহিছো। অ', তাৰাপা কিমান মান মান পইচা খৰচ হ'ল?
পইচা হ'ল খৰচ অ'।
অ', কিমান মান পইচা খৰচ হ'ল।
ষোল্লশ মান গ'ল চাগে।
ষোল্লশ।
উম, ষোল্ল সোতৰশ।
ফুৰিলে বহুত পইচা যায় অ'।
উম, তাকো ট্ৰেইনত বুলিহে। গাড়ীত গ'লে আও হ'লহেঁতেন।
তাকে।
গাড়ীত এতিয়া যোৱা হ'লে, গাড়ীখন লৈ যাওঁতে চাগে তেৰশ পোন্ধৰশ মান ল'লেইহেঁতেন। এতিয়া আমি ট্ৰেইনত গৈছিলোঁ ছজনী গৈছিলোঁ।
উম, উম। ট্ৰেইনত যাবলে ভাল। হেৰি শ্লিপাৰত যাবলে ভাল, কিন্তু এই জেনেৰেলত যাবলে বেয়া অ'।
অ', জেনেলত বহুত বেয়া। শ্লিপাৰত আমি যাওঁতে জেনেলত কাটিলোঁ কিন্তু শ্লি পাৰতে বহিলোঁগে গৈ মানে শুবলৈও পালোঁ আৰু অ', আমাৰ ওচৰৰ মানুহকেইটা ভাল আছিলে, বহিবলেও দিলে তাৰপা শুবলেও দিলে অকমান, অকণমান।
তহঁতে যোৱা দিনা জেনেৰেলত কেনেকুৱা অৱস্থা?
অৱস্থা বহুত বেয়া, একদম মোটা লেটিঙৰ জেগাতে যি শুই থাকে।
তেনেকুৱা আৰু ট্ৰেইনত তেনেকুৱাই কি কৰিবি আৰু। চবৰেটো এতিয়া শ্লিপাৰত কাটিবলে পইচা নাথাকে।
হয়।
এতিয়া সিঁহতি জেনেৰেলতেই কাটে।
উম।
আমাৰ উপায়তটো নাই এতিয়া, শুবই কিছুমানৰ, কিছুমানে দিনটো কাম বন কৰি টোপনী কেনেকুৱা হয় আৰু
উম।
তাকে য'তেই পাই ত'তে বহি দিয়ে আৰু জেগা ছেগা ভাল বেয়া
উম।
বাকী আও ক'ৰবালে যাম বুলি ভাব
যোৱা কথা আছিলে, বাত যোৱাটো নহ'ল আৰু, এই শ্বহীদ স্মাৰক ক্ষেত্ৰ যে। মই এবাৰ গৈ আহিছোঁ বাৰু কিন্তু এই বা বাহতৰ যাবলেই মন আছিলে!
অ'। বিয়াৰ পিছত ক'বালে যাম বুলি ভাবিছ নেকি?
জানো কি হয়! জানো! পুৰা হুলস্থুল হৈ আছে, কিবা কৰি আছ নেকি?
অ', এইসোপাই কি শাক? তামোল নাই নি? ঘৰত নাই তামোল।
তামোল, পিছত সন্ধিয়া ৰাতি নিবলে কৈছে বৰ্তাইহে জানে বুলি ক'। অ', দহ টকা। হেল্ল'!
অ'।
শুনি আছ নে?
শুনি আছোঁ অ'।
মই এই হেৰি ইপিনে পথাৰলে গৈছিলোঁ হেৰি তোমাৰ পথাৰলৈ দহ মানে ৰাতিপুৱা ভাত পানী বনাই যাব লগীয়া হয় যে মা ৰাতি দে কোৱাই যায় সোনকালে।
উম।
তোমাৰ ভাত পানী বনাই পিনি দছটা মানত গৈছো। তাৰপা দছটা মানত গৈ এটামানলৈকে ৰুলোঁ। আজি যিটো ৰ'দ
উম।
বা এটা মানৰ ৰুই আকৌ দুটামানলৈকে অকমান এই ওচৰত নব্বৈ এজনীৰ লগত। হেৰি বহী দি পিনে নেমু যে
উম।
নেমু অকমানি অকমানি কাটি পিনি খালোঁ। ইমানেই ভাল লাগিলে নহয়, চেঁচা আছিলে জেগাত টো।
উম। আজি পোৰা ৰ'দ নহয়, পোৰা ৰ'দতে ৰুইছোঁ।
অ' ৰ'দতে ৰুইছোঁ, মানে বেছি টাইম নাই আৰু আৰু খুব বেছি দুঘন্টামান ৰুইছোঁ আৰু
কাইলৈ বোকা দিব নাই?
কাইলৈ জানো পাই এই বৰষুণ দিলেহে বোকা হ'ব, তামোল পালি, তামোল অ' বৰষুণ হ'লে বোকা হ'ব, এতিয়া পানী নাই যে। আৰু এনে বৰষুণ হ'লে আমাক খুব বেছি তিনদিন লাগিলেহেঁতেন।
উম, এদিন ময়ো যাম বুলি ভাবিছিলোঁ।
অ' আহিবি।
উম।
সৰহকে বোকা দিলে মাতিম বাৰু।
অ' মাতিবি বাৰু যাম এদিন।
তাৰপাহে আহি পিনি গা পা ধুই আকৌ দালি বনালো, দালি খালোঁ অ' ভাত খালো ভাত চ খাই অকমান এতিয়া আজুৰি পাইছোঁ। মানে একদম টোপনি ধৰিছে তাকো।
মই এই ববৌ এজনী ঘৰলৈ গৈছিলোঁ। থৈ সেই ডিব্ৰুগড়লৈ গৈছিলে যে আহিলে নহয় একেবাৰে অবস্থাই নাই, উম।
কেতিয়াবা বেমাৰ হৈছিলে নেকি?
বিচনাত যেনেকে পৰি আছে মানে দেখি বহুত দুখ লাগিলে। তেতিয়া অকণ আগ আগতে মানে ভালেই হৈছিলে।
অ' এতিয়া এতিয়া আৰু বেয়া হৈ গ'ল নেকি?
উম। মেডিকেলৰ পৰা আনিছে, এতিয়া এতিয়া অপাৰচন কৰিব নোৱাৰে হেনো ৰিস্ক নলয় ডা পতকে মৰি থাকিবও পাৰে মানে।
অ' তেনেকে কৈছে ন ডাক্তৰ অপাৰেচন ন-
ততে একো নকয় মানুহে তেনেকে হয় কৈ হলে কৰিব সেই এটা কৰিলে মানে ম - থ্ৰাৰ্ড গুটি হৈছিলে।
উম।
এতিয়া এটা নাই কৰোৱা হেনো মানে উঠিবও নোৱাৰে লেটিন হৈছে হেনো চাৰি পাঁচ বহুত কষ্ট হৈছে, লেটিন চাৰিবাৰ, পাঁচ বাৰ।
অ'
উম।
আজি কিমান দিন মান থাকিব?
উম, নাজানিম দেই কি হৈছে এ তাত।
মানে ভাল মানে ভাল হোৱা চান্স নাই।
ডাক্তৰে এটা দিছে। কিবা দব হেৰি চেৰি দি থাকে অ' টেবলেট। চেবলেৌ দিছে আৰু সেইবোৰ খাই মেলি থাকে আৰু।
উম, মানে মাটি মেলিব ভালকে পাই নহয়।
মাতিব মেলিব পাৰে আৰু, খালি বহুত খিনাই উঠিব, পাৰে লাহে লাহে। ডাইৰেক্ এনেকে উঠিব, উম, বহুত খীণালে।
বাকী সেই বস্তু টো, ডাঙৰ হৈ গৈছে নে কি?
জানো, সেইটোৱে হেৰি কৰিলে মৰি থাকিব সেনেকে, মানে ডাক্তৰে ৰিক্স নলয়।
উম, সেইটোৱে ৰিক্স নলয় যে এতিয়া মানে ভাল
মোৰটো দেখিলে, ভয় নাখাবি খালি।
তাকেহে, মাথা ধুইছোঁ যে মানে, মানে হেৰি, ফেৰি আছ ।
ততে একদম, শিৰ বোৰ একদম, ডাল ডালকে ওলালে, কেতিয়াবা যদি দেখোঁ মানে, ভয় খাই যাব।
নই,
এই মুখৰ শিৰবোৰ নে?
অ', মুখৰ মাথা যে ওপৰৰ, মাথাত। মানে কপালৰ কপালৰ, পৰা গোটেই কপাল খন আৰু
হে।
সেইবোৰ একদম, বহুত কিবা কে হেৰি হৈ গ'ল আৰু।
হেৰি, ভাত পানী খাব পাৰেনে নোৱাৰে?
একোৱে খাব নোৱাৰে আপেল দুদখৰ মান, কাটি থৈ দিছে কাষতে।
উম, এনেই মানুহজনীয়ে জানে মানুহ জনীয়ে জানে নাই, হেৰি তেনেকুৱা হৈছে বুলি, বা ডক্তৰে অপাৰেচন নকৰোঁ বুলি কৈছে বুলি।
সেইবোৰ গম নাপাওঁ হ'বলা, নাই কোৱা নেকি?
উম,
পিতেকটো আকৌ, কামলে গ'লগে।
বাবা কি গৰু আনিবলৈ যাৱ, আমিয়ে যাম আকৌ স্কুটিখন লৈ। অ ', আকৌ কামলৈ গ'লগে নি?
উম।
এতিয়া উপায়ো নাই নহয়, কামলে নগৈনো কৰিব কি। কামলৈ নগৈনো কৰিব কি?
অ', আকৌ পইচা ইমান খৰচ আছে, কোনেনো দিছে।
সচাঁকে।
মােমায়েকৰ ঘৰৰ পৰা হেনো, ফোন এটাও কৰা নাই, বগীৰে ঐ সেই বাজন মানে, যিয়েক জনীয়ে কৈছে আৰু।
উম, উম।
হেৰি ফোন কৰিছিলোঁ। মোক খব তেতিয়া কৈছে, মোমায়েক সোপা খবৰ, মানে পইচা তাত মেডিকেলত থাকিলে এশ টকা এটা, বা দুশ টকা এটা দিলেও বহুত ন', বোলে ভাত এখা জকে খাবি বুলি।
অ', এনে দেখোন যে, ভাৰ্গৱ ছােৱালীজনী যে বহুত ভাল, তাইয়ো অহা নাই নেকি বাৰু।
নাই অহা নেকি।
তাকে মানে, মই তেনেকে দেখা নাই।
অ', আগতে বহুত হেৰি নহয়, আহেই দেখোন।
আগতে যিমান ভাল আছিলে, এ-এজন মোমায়েকে দিছে।
এজনে দিছে হ'বলা তাই ভাগৰ বাপেকে নাই দিয়া নেকি? এহেজাৰটা দিছে নেকি? অ', এহেজাৰ বুলিহে শুনিছিলোঁ, নজানো বাৰু, অহ।
হেৰি, এই বৰ্তালে, বৰ্তা যেনিবা কৈছে মানে, ছোৱালীজনী নাম্বাৰ এটা দিবা, আপোনালোকৰ ঘৰৰ ওচৰৰ।